হেল্ল, ! অ', শুনিছা মোৰ মাতটো? অ', কি কৰি‌ আছিলা?
এইয়া আছিলোঁ এনে তুমি?
মই ভাত ৰান্ধি আছিলোঁ ৰ'বা ভাত ৰান্ধি তুমিও ফোন আহোঁতে ভাতে ৰান্ধি আছিলোঁ। তাৰপিছত বোলো ভাত পানী খায় বৈ ললোঁ, তাৰপিছত বাচন বৰ্তনো ধুলোঁ। ধুই মেলি বোলে, বোলো ফোনটো কৰোঁ, এ, ফোন কৰিলোঁ। এ, আজি মা স, অকণ আনিছিলে। মাংস কনকে অক ৰান্ধিলোঁ আৰু। আ, ৰান্ধিলোঁ মানে সেই উম, এওঁ মানে কাবাব, কাবাব খাওঁ বুলি কৈ আছিলে। ত' সেইয়া কাবাবৰ নিচিনাকে বনালোঁ মেৰিনেট কৰি থৈ দিছিলোঁ। তাছত অকমান ফ্ৰাই, চাই কৰি মেলি পেলাই তাকে, বনালোঁ কিন্তু মানে কি জানানে? এটা বস্তু মই পাইছোঁ এ, অনলাইন যিবিলাক তোমাৰ মাংস আনা যায় ন' সেইবিলাক মানে অফলাইনতকে ভাল নহয় জানা? তাকে, মই আজি মানে মাংস কিবাকিবি মানে বহুত বগা, বগা বহুত পানী ওলাই।
অ', সেইকাৰনে মানে নিজে গৈ দোকানৰ পৰা কিনি আনাতো বেছি ভাল।
সঁচা ক থা, কিন্তু মানে আজি পুতুক কে হে মানে প্লেন ন' খোৱাৰ পুতুককে বোলো খাবলে মন গ'ল। অ, ব বজাৰৰ পৰা কিনি খোৱাতকৈ ঘৰতে বনাও। সেনেকে বুলি অনলাইন এ কৰা গ'ল। উ কিন্তু মানে ছয় পাঁচ বাৰ মান ধুইছোৱে চাগে, আকৌ নিমখৰ পানীত ডুবাই থৈ দিছো। তাৰপিছত আকৌ ধুইছোঁ। কিন্তু মানে একদম, কি জানো বগা পানী এটা ওলাই থাকে দেখো
অ, ভালো নালাগে তেত তিয়া।
অ', কিবা অশান তি হে পালোঁ, নোখোৱা ভাল আছিল যেন লাগিলে। অ অ', হয় হয়, আৰু তোমালোকৰ?
আমাৰ আজি তোমাৰ একদম ম, গাঁওলীয়া বনাইছে। তোমাৰ ৰঙালাও আগ ভাঁজি।
উফ
তাৰপিছত তোমাৰ কাঁচকলৰ ভাঁজি। কলডিল ভাঁজি, ঢেঁকীয়া ভাঁজি, আমাৰ সেয়া আজি।
আজি ইমান খিনি আইটেম যে, মানে কোনোবা আলহী নে ঘৰত
আলহী নহয়। ঘৰৰ কাৰণে।
অ, হৈ যায়। হয় হয়। অ' নাই কচু আৰু তোমাৰ, কলডিলটো তোমাৰ কাৰণে বহুত উপ পকাৰি বৰ্তমান সময়ত, ন অকমান তেজ চেজ কম হৈ থাকিলে, সেইখিনি খায় থাকিলে অকণমান গাত গা বিলাক অলপ ভাললাগি থাকে। খুচ
অ', অ', আৰু ঘৰৰ বাৰীত খাইও খুৱাদ।
ইছৰাম নকবা চোন, মোৰ যে কচু খোৱা পা একে যোগ যোগ পাৰ হ'ল যেন লাগিছ এ। অ, যাম যাম যাম। তাকে কচু অ ইয়াতেটো জানাই তুমি হে হেৰি নাপাই বুলি। ভোল নাপ পায়। ভোল, অ কচু। তাৰপিছত কি ৰঙালাও আগ, মাজতে সেই ৰঙালাও পুলি ৰোতে আগ দুটা মান পাইছিলোঁ। কিন্তু সেইকণে মানে এটাৰ এটাৰ ভ
নহয় অ'। আমাৰ আকৌ ধুনীয়াকৈ হৈ আছে বাৰু।
অ', অ'
পিছত, আকৌ লেছেৰা, বেঙেনা ঘৰতে।
ঈশ্, ইমান সুন্দৰ!
ঘৰত ৰোৱা, খাইও ভাল লা লাগে।
অ'‌, খাই ভাল লাগে। অ, তোমালোকৰ বাৰীখন কিমানমান ডাঙৰ হ'ব বাৰু?
তোমাৰ, দুবিঘা, তিনিবিঘামান হ'ব।
অ', মানে, একে সন্মুখৰ পৰা পিছ পিনলৈকে হেৰি বাঁহ, আমাৰ মানে, পিছপিনে বাঁহ আছে যে। উম, বাঁহতলি আছে।
তলিটো, বাঁহগছো পোৱা চাগে
অ', সেইয়া বাঁহগাজো আছ ছে। বনোৱা যায়। এনেকৈ লৈ আহে মায়ে, আনি পেলাই, তোমাৰ কাটি পেলাই, পানীত তিয়াই থৈ দিয়ে। তাৰ পিছতে, সেইয়া বাঁহৰ গাজৰ আচাৰো বনোৱা যায়। এনেও, তুমি মাছে-মাছ দিওঁ খাব পাৰা।
মাছ দি খা পাৰে, অ' অ', ইছ ৰাম সঁচা দেই, ঘৰুৱা খাদ্য
অ', সেইটোৱেই, মানে, ভাল। গাঁৱৰ, গাঁৱৰ পৰিৱেশটো, মানে, সেইটোৰ কাৰণে বেছি ভাল লাগে।
তাৰ নিচিনা তৃপ্তি আৰু নাই আৰু, উম। তাকে, তোমালোকৰ এনে বাৰীত, সেইয়া কাম-কাজ কোনে চায়? মামাই চায় নে বেলেগ কোনোবাই চায়?
অ'‌, মামাও, দেউতাও চায়। তাৰ পিছতে, আকৌ কেতিয়াবা, মানে, বেছি জংঘল হ'লে, এনেকুৱা কাম কৰা মানুহ মাতি দিয়ে। সেইজন, মানে, অ', আমাৰ চিনাকি দাদা দুজন আছে, মানে। সেই দাদা দুজনক ফোন কৰি দিয়া যায়, আৰু সেই দাদা দুজনে আহি, আমি ক'ব নেলাগে আৰু, বোলে দিয়ক বুলি ক'লে, তেওঁ নিজে ছাফা কৰি-মেলি, আজৰি কৰি দি থৈ যায়।
বাহ! ধুনীয়া দিয়া। ভালেই। আৰু সেইকন সুবিধা দৰকাৰো ন? বোলে, অ'। পুটুকে বোলে, ঘৰৰ মানুহ কোনেও পৰা নাই, বোলে। মাতি দিলোঁ আহি গল তেওঁলোক। কে, অকণ চাফা-চিকুণো কৰিলে। আমাৰো মনটো মুকলি নিচিনা লাগিব। তেওঁ তাই-তাই, কিবা এটা পাব নহয় জানো। সেইটোৱে ভাল নালাগে। উম, উম। অ', পিছফালৰ বাৰীখন মানে তেনেকে যোৱাই নাই। ইমান, মানে, একদম বহুত বিষধকৈ হাবি যেন পাও মই ভয় লাগে সোমাবলৈ
অ' অকলে গলে ভয় লাগে বাৰু কাম কৰা মানুহ লাগি থাকে তেতিয়া আমিচ মানে মই চাহ দিবলে যাওঁ ন ইতিয়া ইমান ভয় অনুভৱটো নহয় বাৰু উম
অ তোমালোকৰ তেতিয়া হলে ফিচাৰি এটা খান্দিব প পানিবাহিত চা
অ পাৰি মানে তোমাৰ পিছপিনে পাৰি কিন্তু ৰদ টো বাঁহ গছৰ কাৰনে ৰদ নপ পৰে আকৌ কত শাল গছ আছে লেতলেতেকো আছে গছ মানে বাহি পিছপিনে ডাঙৰ ডাঙৰ গছ চ আছে মানে হেইটো কাৰণে ৰ'দ নপৰা কাৰণে ফিচাৰী হৰুকে আছেই এটা অ' পানী টো শুকাই যায় সময় লে বেছি দ' নহয় মানে হেইটো কাৰণে আৰু ফিচাৰিৰ কাৰণে বেছি নাখান্দিলে
অহ বুইচু বুইচু, এতিয়া তাৰমানে কি বাৰিষা ছিজনত মাছ চাছ দিয়া নে নে মাছৰ একো এ নাই আকৌ, অ, মানে এনেই খাল নিচিনা পানী ভৰি থাকে আৰু! অঃ আত্চা আত্চা
এই পিছপিনে মানে গৰু সোমালে সেইপিনে পানী খাব পাৰে আৰু গৰুৱে, অ পিছপিনে অ আছে মানে অ, বাঁহ তলৰ পিনে, আমাৰ মানে বাঁহ তলৰ পিনে আপোনাৰ জেওৰা দুখ, খন দিয়া আছে এখন এক্সট্ৰা বাৰী এখন বনোৱা আছে আছে আৰু এ কে বাঁহ তলৰ মানে একে শেষৰ পিনলে নিদি জেওৰা নিদিয়াকে কেও আছে,
অহ আত্চা আত্চা, তে সীমা
মানে তোমাৰ এইয়া আ হেৰী আদা হালধি হেনেকে মানে ৰুই থোৱা আছে।
হয় দিয়া, গোটেই খিনি ঘৰৰে যেন পাইছোঁ
উম্ তেলো ঘৰৰে ঘৰৰ সৰিয়হ তেল,
কে, হে, তাকে, গোটেইখিনি সেই নিমখ-কণৰ বাহিৰে, চাগে কে, একো কিনিব লগা নহয়। আৰু ভগৱানৰ কৃপাত, উম, চাউল কি আধি দিয়ে ন, ধা
অ', আগতেও দেউতায়ে নিজে কৰিছিলে। এতিয়া মাটি আধি দিয়ে আৰু
এই, মানে, কিমানমান উঠে চাগে? উম, ধা
বিঘাত তোমাৰ, অ'। বিঘাত, এবিঘাত তোমাৰ, এনেকে চাৰি মুণ, পাঁচ মুণ। দিয়ে। কেতিয়াবা, মানে, বেছি বেয়া হ'লে, তেতিয়া কমকে দিয়ে, আৰু দুগুণ
অ', সেই তাৰেই তো এটা ভাগ, তেওঁ, অ', এটা ভাগটো তেওঁলোকে তেওঁ ৰাখে, নিশ্চয়।
অ', ৰাখে। তোমাৰ, মানে, এবিঘাত কেতিয়াবা দছ মুণা লৈকেও হয়। দছ মুণ হ'লেও, মানে, আধি-আধি হ'লে, পাঁছ গুণ হ'ব। যদি চুক্তি হয়, তেতিয়াহ'লে মানে, আমি আগতেই আমাৰ লগত কথা পাতিছে। আপোনালোকক চাৰি গুণহে দিম। তাতকে বেছি, যিমান পাৰে, তেওঁ হয় যদিও কমো পায়। তেতিয়াও, মানে, কম সেইখিনি তেওঁলোকৰ। আমাক যেতিয়া, মানে, কৈ দিয়ে যে, আপোনালোকক চাৰি মোণ দিম বুলি, তেতিয়া আমাক সেই চাৰি মোনে দিয়ে।
অ', বুজিছোঁ-বুজিছোঁ। এতিয়া কেইবিঘা মাটি আছে চাগে? কিমান মুণ আহে চাগে ঘৰলৈ?
অ', আহে দছ বাৰ মুণ। মানে, ঘৰতে কৰিলে বেছি আহে। এতিয়া বেলেগক দিয়া যায় যে, ইমান
উম, সেইখিনিয়েই গোটেই বছৰটোলৈ হয় নে ন
মানে, আমাৰ মানে ঘৰৰ চাউলো খোৱা হয়, আকৌ কিনিও আনা যায়। অ', মানে, কিনি আনা যায়েই। এ
অ'।
তেতিয়া মানে হৈ যায় গৈ আৰু। অ' আল আলহী যদি আৰু ঘৰত মানে এনেকুৱা কেতিয়াবা সকাম হ'লে ঘৰ চাউল টো অ হলে মানে ঘৰৰ চাউল টো ইমান ব্য ৱহাৰ নহয়ে। নতুন চাউল বুলি মানে বনাবলৈ ইমান নোৱাৰে টান
অ'অ' নাই সেইটো সচাঁ কথা। অ' নাই সমাজৰ কামত টো নতুন চাউল ব্যৱহাৰ কৰিলে নহব নহয়৷ আয় আয়ো নাই নতুন চাউলৰ আৰু মাৰ মাৰৰ নিচিনা হ'ৱ ন। হ'ব সকলোৱে খায় ভাল নাপাব ও পাৰে কিজানি বা। উম নাই ভাল, ভাল দিয়া তোমালোকৰ কপাল বুইছা।
এই নতুন চাউলত মই মাৰ ভাত
উস অ' তোমালোকৰ ভাগৰ পৰা সেই চাউল আনা নাছিলো জানো এক, এক কেজি মানৰ, ইস্ ইমান সোৱাদ অ' বাপৰে বাপ। ইমান ভাল লাগিছে নহয় খায়। সচাই দেই মানে কৈছো নহয়। আমিয়ে খায় শেষ কৰিলো মানে
অঃ হয় দিয়া। আমি এতিয়াও মাজে মাজে বাৰু খায় থাকে।
অ' বিৰাট সোৱাদ আৰু মিঠা ভাত কেইটা।
মিঠা মানে ঘৰৰ আৰু আব্বা য়ে সাৰ নিদিয়া যে।
অ' মানে নিমখ আৰু তেল আৰু পিঁয়াজ অকন হ'লেও বা জলকীয়া এটা হ'লেও কিজানি বা খায় দিব পৰা যাৱ। এনেকোৱা মানে ইমান ধুনীয়া। উম সচাঁ দেই। এই কপাল দিয়া এইবিলাক কপালো লাগে সকলোৱে কপালত না থাকে এইবিলাক বস্তু অ'। তাকে, তাকে আৰু। ভাত কোনে ৰান্ধিলে? তুমিয়ে ৰান্ধিলা নে? নে
মায়ে ভাত ৰান্ধিলে। দালি বানালে। মই চবজি বানালো।
ৱাহ অ' অ'
মায়ে মানে ভাত-দালি বনাই বেলেগ কামো কৰিলে আকৌ তোমাৰ ৰেংগণিত চিৰিয়েল এখন দিয়ে মানে। মায়ে সেইখন মিছ নকৰে অ'। মায়ে চিৰিয়েলখন চালে।
অ'। এই, আমাৰো মাৰ একো এখন চিৰিয়েল আছে ৰ'বা, এক একেবাৰে মানে। নাজানো কি খোৱাত পায়। এ ৰেংগণিৰে এ ৰেঙ ৰে অ', ৰেংগণি নিৰ আ, তাতে চায় একেবাৰে সেইখন চাবই দম নাই, কমন।
অ' চাবই আমাৰো। মানে আমি চাই থাকিলে আগতীয়াকে কব চাৰে এঘাৰটা এগৰ্তাপা সেইখন দিব দেই, মোক কিন্তু ৰিমৰ্ত লাগিব।
অ', আই। অ' অ'।
পিয়াৰ চিটখন। আমি তাৰ পিছতে অ' বুক কৰি থৈ দে পিছত বোলোঁ, লওক আপ
অ', আমাৰ হৈগল আৰু তাক তাকে তাকে ভালে দিয়া। তথাপিও ন' সেইটো তা' হেপ পাহ দিয়া চোন নেক্স্ট দিনাখন কি হ'ব বুলি। অ'। তাকে তাকে, ঠিকেই আছে হ'ব দিয়া। নহ'লে ৰাখিছোঁ বেলেগে আৰু এদিন কথা পাতিম। আহ, আহ, দিয়া।